কি কৰি আছা? মই ৰাস্তা ফালে ওলাই আহিছো।
অ', অ'।
তুমি কি কৰিছা?
ঠাণ্ডা বতৰ চাগে ন?
ঠাণ্ডাও গ'ল অ', এতিয়া ঠাণ্ডা বাৰু দিনত বহুত গৰম।
বহুত গৰম ন এই তেল আনিছিলো কৈছোঁ।
অ', এতিয়া এনে অ', এ এতিয়া মানে ৰানিং চানিং কৰি আহি পেলে মানে গা চা ধুই কৰিবলে এ কিবা খালোঁ চিপ্‌চ খাই কৰিবলৈ এতিয়া এনে ওলাই আহিছো। অহ গ'লোঁ অহ।
অ', গৈ পেলাই গা পা ধুই পেলাইছে মানে।
উম
বিন্দাছ আৰু তেতিয়া হয়নে ভাল লাগে তেতিয়া গাটো একদম পুৰা সতেজ হৈ থাকে।
অ'।
ভাল কৰিছা তোমালোকে বঢ়িয়াকে। দৌৰি পেলাই ধুনীয়াকে একদম পানী চানী খাই দিব লাগে। এই ধানতো মানে কাইলৈ
অ', ধান আজিও ৰোৱা কথা আছিল দেখোন।
আজিও ৰুইছে মাহঁত ৰুইছিলে বাৰু মই অলপ ন ৰুইছে। পৰখিলে ৰুইছিলে কাইলেও ৰুম কাইলৈ মানে ৰোৱা জেগাতো অলপ পানী নাই। সেইটো কাৰণে মত
অ'।
ৰুব লাগিব ৱাটাৰ পাম্প দি পানী মাৰিলে কৰিম আৰু।
উম।
এইটো কাৰণে তেল আনিলোঁ অলপ পেট্ৰল।
অ'।
ৱাটাৰ পাম্প পাতিব কাৰণে। আকৌ ৰাতিপুৱা নাপায়গে ৰাতিপুৱা নুখুলিব যে। অঁ', ৰাতিপুৱা আকৌ আমি গুচি যাম। পথাৰলৈ গৈ বহুত কিবা ভাগৰুৱা হয়চোন বহুত ভাগৰ লাগে।
ভাগৰ আপুনি গ'লে মানে আজি
অ', মই গৈছোঁ এ অনা নিয়া কৰোঁতে এক একদম ভাগৰুৱা পুৰা ভৰি ছৰি বিষাই গৈছেগে বহুত দিন কৰা নাই যে মই এ বহুত কেইদিন মানে বছৰ কৰা নাই আৰু। তোমালোকৰ পিনে থাকোঁতে এবাৰত গৈছিলোঁ দেই আমি এ ধান ৰুবলৈম সেই তেতিয়া মানুহবোৰ কৈছে অ', তহঁতি ক'ত গৈছ তেনেকে।
অ', কি খালে চাহ খালে?
আমি এনে ফূৰ্তিত গৈছিলোঁ মানে
অ',
এই চাহ খালো আলহী আহিছিলে
দিনটো কি কৰি আছিলে অ, তাতে গ'লে ন, পথাৰত?
অ, পথাৰত গ'লো এক তাৰ পিছত টাউনলৈ গৈছিলোগে।
কিয়?
টাউনত গৈ আখো পতাপত আহিলো এ মানুহ এজন কিবা মাতিলে বও অ', অ', মাটি লবলে। মাটি লোৱা জেগাটোত মানে মোৰ লগৰ এজন চিনাকি মানে মোৰ লগৰ জন ল'বলে মানে চাম বুলে মই আকৌ মাটিৰ মালিকটোও চি-চিনি পাও সেইটো কাৰণে লগত নিছিলো মানে। লগত নিয়াই পেলাই দেখুৱালোঁ এ এ দেখুৱাইছো কিন্তু মানুহে নহয় জানো চিনা মানে কিনাই দিবলে বহুত জামেলা।
কি ঘৰ বনাব কাৰণে মাতি ল'ব বিচাৰছে নেকি ঘৰ বনাবলে নে খেতি কৰিবলে?
ঘৰ বনাবলে।
অ, ৰাস্তা কাষৰ মাটি নে এনেই পথাৰত? নহয়, মাটিখিনি ৰাস্তা কাষৰনে পথাৰৰ?
ৰাস্তা কাষৰে অফিচৰ
অ', তেনেহ'লে বহুত ল'ব। এনে ৰা-হম, ৰাস্তাৰ কাষৰ মাটি বিলাকত দাম
এই বহুত টুৱেণ্টি ফাইভ লাখচ মান খুজিছে এক কঠাতে।
টুৱেণ্টি ফাইভ লাখ।
কঠা পিনে টাউনৰ মেইন টাউনতে, অ', এক কঠাতেই। মানে দু-দুকঠা ল'ম বুলি কৈছে, দুকঠা ল'লে টুৱেণ্টিত অ', টুৱেন্টি টু মান ল'ব ল'লে মানে টুৱেন
উ, উম, উম।
তেনেকুৱা।
অ'। তুমি এতিয়া ক'ত বাহিৰত আছা?
মই বাহিৰত এই দলং এখন পালোঁ, ব-ডাঙৰ দলং এখন আছ আমাৰ এই নদী এখন পাৰ হ'ব লাগে মানে, দলংখন বঢ়িয়া পাই মানে বতাহ মাৰি আছে ইমান ধুনীয়া লাগিছে।
তোমালোকৰ ঘৰৰ ওচৰতে দলং আছে নেকি? অলপ যাব লাগে।
অলপ যাব লাগে বেছি দূৰ নহয়, এক কিলোমি
ডাঙৰ দলংনে এনে পকা দলং ন?
পকা দলং আৰু নদী এখন আছে নদীখন পাৰ হৈ এতিয়া দলং, চলং বনাই দিলে আৰু ৰাস্তা বনাই বঢ়িয়া
হম, উম।
ওচৰৰ আমাৰ টাউনৰ পৰা কিমান আঠ কিলোমিটাৰ মান হয় আৰু
আমাতো নহয় আমিতো আগতে ওলাই গলে পাওঁ আমাৰ চাৰিআলিটো
ওচৰতে নেকি
ওচৰতে আমাৰ চাৰিআলি মান ভৰিবন্ধৰ চাৰিআলিখন আমাৰ ওচৰতে ফিল্ডখনন যে যাওঁ যে আমি যে হয়
অ অ
তাতে মানে বেছি দূৰ নহয় উম ওচৰতে চাৰিআলিৰ লগতে মানে ফালখন আমাৰ
অহ সেই তোমালোকৰ এই ভাষাবোৰ অলপ মিলে মানে তেনেকে এইটো মানে মনত পৰি যায় মানে আমাৰ এই ওচৰৰ মই যত স্কুল কৰিছিলো কিবা এটা কিবা এটা কবল লে হ'লে অঁ নহয় ন বুলি হয় নহয় বুলি তেনে কিবা এটা সুৰ আ সুৰ সুৰত কয় নহয়
উম একেই ক ইফালে চাইদ মানুহ বিলাকৰ এ মানে কথা কোৱা ষ্টাইলটো একে হ'ব ন
একে একে অ
অ সেইটোৱে
অ এতিয়া আহ কিবা তোমালোকৰ এনে ইণ্টাৰভিউ কিমান কেতিয়ামান হ'ব কেতিয়ালৈকে হ'ব
এতিয়া নহয় মানে ফৰেষ্টৰ হ'ব সোনকালে কিন্তু আসাম পুলিচৰ মানে নৱেম্বৰলৈ হ'ব চাগে
অ', পৰেষ্টৰ সোনকালে হ'ব নেকি?
উম, সোনকালে হ'ব সময়তে হ'ব চাগে দিন আছে বাৰু তিনি চাৰিমাহ।
অ', অ', পৰেষ্টাৰ হ'লে খোজ কাঢ়িব লাগে বোলে বহুত ন!
মই ফৰেষ্টৰ দি পোৱা নাই, মই যোৱাবছৰ হৈছোঁ।
অ টু থাউজেণ্ড টুৱেণ্টি ফাইভত
উম তন্দে হয়ব কৈছ ন
অঁ অঁ এতিয়া বঢ়িয়া টাইম আৰু এই তি - তিনি বছৰত আৰু তোমালোকৰ। চাকৰি বিচৰা। আমাক আকৌ পাহৰি নাযাবা দেই চাকৰি পাই পেলাই। ভাত খাবলৈ এই মা দেই।
অ', কোনে বনাইছে অ', কোনে বনাইছে? অ', শুনছোঁ কোন বনাইছে আজি ঘৰ?
অ', মাংস আমাৰ ভণ্টিয়ে বনালে। এ, গাহৰি মাংস আনিছিলোঁ তাৰপিছত পাত চব্জিৰ পৰা বনাইছোঁ, তোমাৰে পাতৰ লগত
অ', খাওঁ লাই শাক যে লা অ', লাই শাকটো খাওঁ বাকী মানে শাক
অ', বেলেগ তোমালোকৰ তাত নাপায় ইমান আমাৰ ইয়াত মানে এই মেচুকা বুলি কিবা এটা পায় পাত অ'। ডিমুৰ চিমুৰ তেনেকে নাই সিমান নাপায় তাত। আমাৰ ইয়াত এইবিলাকৰ পৰা বনাই ধুনীয়া লাগে ভাল মানে তেল একদম তেলটো নাইকিয়া হৈ যায়। শুকান হৈ যায়, বহুত টেষ্টি মানে।
আছে যদিও মানে ইমান মানুহবিলাকে গুৰুত্ব নিদিয়ে যে সেইবিলাক শাকটো, খালি লাই শাকৰ লগত বে মানে পাই সোৱাদ আৰু তিলৰ লগত খালে ভাল লাগে মানে।
অ', তিলৰ লগতো বনাই নহয়, কেনেকে বনাই তিলৰ লগত বনাই পাইছা নেকি তুমি?
অ', প্ৰথমতে মাংসখিনি কৰাৰ পিছত অলপ মানে হেৰি হোৱা পাছত তেতিয়া তিলটো ঢাকিব লাগে আৰু।
অ', তাৰপিছত?
অ', তাৰপিছত উম, তাপাছত পানী অ', প্ৰথমে মাংসটো ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰা পাছত অলপ মানে ৰঙা হোৱা পিছত তেতিয়া তিলটো ঢালি দিব। ইমানখিনিয়ে।
অ', তিলতটো কেনেকে অলপ খুন্দিব লাগে নে ডাইৰেক্ট?
অ', তিলটো ন নহয় ডাইৰেক্ট দিব নোৱাৰিব খুন্দিব লাগিব। গুৰি কৰা তিলটোহে খ-খাব উম, সেইটো আৰু কৰি তাপিছত মছলা, চছলা দিয়াৰ পিছত পানী অকণ দিব আৰু আলু চালো গোটেইখিনি দিব। খালি তিলটো লগতে বেছি ভাল লাগে।
খাব পাৰি আৰু নহ গৰমে, গৰমে পৰিবেশন কৰিব পাৰি আৰু। আমাৰ ইয়াত খাওঁ, মই এই হোটেলত খাইছিলোঁ যোৱা এই কেইদিনমান আগতেই। আমাৰ বন্ধু হোটেল বুলি এটা আছে, তাত মানে গাহৰি মাংস নাভাজে, একদম বঢ়িয়াকে তেনে বইল কৰি দিয়ে ধুনীয়া হালধি চালডিও নিদিয়ে কিন্তু মছলা নিদিয়ে আৰু। এই আদা নহৰু দিয়ে আৰু যিবিলাক মানে আমাৰ থলুৱা বস্তুবোৰ আৰু।
তেনেকে বনাই, তাত তিলৰ পৰা বনাই দিছিলে ধুনীয়া লাগিছিল।
উম, দোকান বিলাকত বেছিকৈ চলে দিনটো।
অঁ।
উ
সেইবিলাক ভাল মানে।
বাকী কাইলৈ কৰ'বাত যাব কাইলৈ পথাৰলৈ যাব ন?
কাইলে পথাৰত যাম বেছি সময় নহয় দছটামান বজালেকে থাকিম আৰু। দছটা বজাৰ পৰা আহি ভাত ৰাতিপুৱা ইমান সোনকালে নহয় চাৰিটা পাঁচটাত সোনকালে হয়, বাৰু।
চাৰিটা বজাত দেখোন পোহৰ নহয় ভালকৈ।
নহয়, নহয় ইমান নহয়, চাৰে ছটা মান বজাত যাম মই। মাহাহঁতে উঠে পাঁচটা বজাৰতে উঠে সিহঁতে।
অঁ।
মই ছয়টামান বজাত উঠো আৰু ইয়াত গাঁৱত আহিলে আৰু ৰুমত থাকিলে নটা বাজি যায়, নটা মানে স স্কুল যাব লাগে বুলি পতাপত ওলাওঁ আৰু আঠটা বজাত।
হা।
তাৰ ৰাতি হয় যায় ৰুমত থাকিলে ৰাতি হয় আৰু লগৰ বিলাক কথা পাতে কি কি পাতে কিবা - কিবি তেনেকে মানে এইবোৰ চলি যায় আৰু এটা দেৰটা বাজি যায়। তুমি হোষ্টেলত আছিলা নে ঘৰত?
নাই নাই মোৰ হোষ্টেল নাই ঘৰৰ পৰা অহা যোৱা কৰো ঘৰৰ পৰা বেছি দূৰ মানে কি ত্ৰিশ মিনিট লাগিব চাগে, ওচৰ নহয় ত্ৰিশ মিনিট লাগিব। আধা ঘন্টা লাগিব আৰু ঘৰ পৰা যাওঁতে।
অঁ স্কুট লৈ গৈছিলা নেকি?
নাই স্কুটি নাই, এ আছে নহয় ইয়াত মানে গাড়ী টুমটুম বিলাক আছ আছে ন আৰু গাড়ীও আছে, আৰু দাদা আছে নহয় ওচৰৰ মানে। মোৰ বৰ্তাৰ ল'ৰা এটা আছে নহয়। অ দাদা কেতিয়াবা থব যায় স্কুটিত, অঁ মই টোন আহা যোৱা কৰি মানে ইয়াতে আমাৰ দোকান এখন আছে যে মোবাইলৰ। বস্তু আনিব গৈ থাকে ন তেতিয়াই লৈ যায় আও।
তোমালোকৰ এতিয়া ঘৰত কোন কোন বুলি ক'লা? তুমি তাৰপিছত তোমাৰ বা
উম আছে মা আছে তাৰপিছত আকৌ ওচৰতে মানে বৰ্তা ল'ৰা এটা আছে মানে বিয়া পাতিলে পাপা মানে সৰুৰ পৰাই ৰাখিলে যে ইয়াতে। এতিয়া সি আমাৰ লগতে থাকে, এক্সট্ৰাকে থাকে কিন্তু। ঘৰ এক্সটা এক্সটাই।
অঁ অঁ লগত থাকে অহ।
উম।
অ তোমালোকৰ দেউতা কেতিয়া ঢো যাম যাম কেতিয়া ঢুকালে?
এই হেৰি তিন বছৰ হৈ গ'ল আৰু।
অঁ তিনি বছৰ।
উম।
কিবা কৰি আছিলে চাগে? নে অ ৰবা অ ঠিক আছে। হ'ব নহলে ঠিক আছে, অঁ।